শুনিছান?
অ শুনিছো শুনিছো।
কি কৰি আছা?
এ অলপ ফুৰিবলৈ ওলাই আহিলো। তুমি কি কৰি আছা?
এ মইয়ো অকনমান ঘৰতে বহি আছো। চাহ পানী খালা?
নাই মোক তুমি খালা
খালো ৰবা এই মাত্ৰ অকনমান অ ভাবিলো এতিয়া আমি যিহেতু আমাৰ অসমৰ জাতীয় উৎসৱ বিহু বা বিহুৰ লগত আমাৰ যি আমাৰ মনৰ যি এক সংযোগ সেই সংযোগটো আমি বিহুৰ লগত দেখিবলৈ পাওঁ গতিকে আমি অহ তুমি বিহুৰ বিষয়ে কি কোৱা?
মই বিহুৰ বিষয়ে মই বিহুতো মই ভাল পাওঁ। কাৰণ আমাৰ অসমৰ জাতীয় উৎসৱ যাতে এইটো আমাৰ অসম অসমবাসীৰ মনৰ মনৰ অতি আপোন বা অতি গুৰুত্বপূৰ্ণ উৎসৱ ঠিক সেইদৰে বিহু আমাৰ জা অসমৰ যেনেকৈ জাতীয় উৎসৱ সেই সেইদৰে অসমৰ মানুহৰো মনৰ জাতীয় উৎসৱ বুলিয়ে ক'ব পাৰি বা বিহু আমি সকলো পালন কৰো বা বিহুৰ পৰা আমাৰ ওতঃপ্ৰোত ই ওতঃপ্ৰোত সম্বন্ধ আছে। যিদৰে বিহু বিহু মই ভাবো আমি জানো যে বিহু তিনি তিনি প্ৰকাৰৰ যেনে মাঘ বিহুও কা কাতি বিহু আৰু ক বহাগ বিহু। ব তিনিওটা বিহুৰে তিনিওটা বেলেগ বেলেগ নাম আছে। যেনে বহাগ বিহুক ৰঙালী বিহু কাতি বিহুক কঙালী বিহু বা মাঘ বিহু ভোগালী বিহু মই ম বহাগ বিহু মই বহাগ বিহুৰ বিষয়ে অকমান যেনে ক'ম যেনে বহাগ বিহু আমাৰ আৰম্ভ হয় চতৰ শেষৰ দিনালৈ যিদিনা আমাৰ গৰু বিহু। গৰু গৰু বিহু গৰু বিহুৰ দিনা আমাৰ গৰু গৰুক নয় দী বা পুখুৰী নদীৰ অঞ্চলত বা পুখুৰীত আমাৰ নি গা মাখিয়তিৰ পাত নি তাত আৰু নাহেৰতিৰ পাতেৰে আৰু লাও বাংনা খুৱাই গা ধোৱা গা ধুৱা হয়। তাৰ পিছত গ উ গৰুটোক গধূলি উম। বাঘা নতুন বাঘাৰে বাঘা দিয়া হয় তাহ তাৰ ফিৰা দিনা আমাৰ মানুহ বিহু মানুহ বিহুৰ দিনা আমাৰ মানুহ উ মানুহক সৰুৱে ডাঙৰক সেৱা কৰে বা আমাৰ মানুহে নতুন বি বিহান লয় আমি বিহান বুলি কওঁ বাৰু আমাৰ ভাষাত বিহান লয় আৰু
সৰু ৰ গধূলি হলে আমাৰ ৰং ধেমালি কৰিবলৈ যায় বা বিহু নাচ নাচিবলৈ যোৱা দেখা যায় এই সেই এই ৰং ধেমালি কৰাৰ বাবে আমাৰ বহাগ বিহুক ৰঙালী বিহু বুলিও জনা যায় আমাৰ বিহু সাতটা সাতত আমি যাক সাত বিহু বুলি জনা যায় হাত বিহু বুলি জানো তৃতীয় বিহুৰ তৃতীয় দিনা আমাৰ গোঁসাই বিহু গোসাই বিহুৰ দিনা আমাৰ আমাৰ লোকসকলে বা গোঁসাইক সেৱা কৰা সেৱা জনোৱা দেখা যায় আৰু সেই সেইদৰে আমাৰ সাত বিহুত আমি সাতবিধ শাক খোৱাও আমাৰ আমাৰ উম অসমীয়া সমাজত আৰু প্ৰচলিত যে আমি সাত বিহুৰ দিনা সাতবিধ শাক খাব শাক খাব লাগে ঠিক সেইদৰে আমি
এই বিহু এই বিহুত আমি ৰ ৰং ধেমালি বা ৰ ৰ ৰঙ ৰং আন আনন্দৰে ভৰি ভৰপুৰ তুমি কাতি বিহুৰ বিষয়ে জান অকমান ক'ব পাৰিবানে
হয় হয় নিশ্চয় কাতি বিহুক আমি কবলৈ গ'লে কাতি বিহুক আমি অ কঙালী বিহু বিহু নামেৰেও জানো আহ গতিকে আহ আহ দি সংক্ৰান্তিৰ দিনা আমাৰ কাতি বিহু আহ উদযাপন কৰা হয় আৰু সেইদিনা আমাৰ গধূলি অ ধাননি পথাৰৰ লগতে আমাৰ তুলসীৰ তলত অ বা আমাৰ তামোল গছ বা পাণ গছৰ তলত আমাৰ চাকি বন্তি ধূপ ধূনা জ্বলাই আমাৰ সেৱা অৰ্চনা কৰা হয় আৰু সেইদিনা গধূলি আমি আহ আমি নিজেই কৰা এক কাৰ্য যেনে ধৰি লোৱা আমি ঘৰে ঘৰে আগৰ দিনৰ পৰা চলি অহা যেনে কৈ আহ ঘৰে ঘৰে গৈ আমাৰ যিটো আমাৰ গাঁৱলীয়া অঞ্চলত আৰু প্ৰচলিত যেনেকুৱা আমি ঠগি ভঙা বুলি কাৰ্য আছে ন আহ সেই কাৰ্যতো আমি সকলোৱে আৰু এক উৎসাহেৰে আমি সেই বিহুত কৰা আমি দেখিবলৈ পাওঁ লগতে কাতি বিহুত বুলি ক'বলৈ গ'লে আমাৰ কাতি বিহুতো আমাৰ অকনমান অ মানুহ বোৰৰ অকনমান আৰু নানান টনি জনিত অৱস্থাত থাকে ধৰি লোৱা আমাৰ ভঁৰালৰ ধানবোৰ আমাৰ নাইকিয়া হবলৈ ধৰে বা খোৱা লোৱাত অকনমান আমাৰ অসুবিধা সৃষ্টি হয় কিন্তু তথাপিও আমাৰ যিহেতু আমাৰ বিহুৰ লগত আমাৰ মন প্ৰাণ একেলগ হৈ থাকে গতিকে আমি আহ এই বিহুতত আমি ধৰি লোৱা ঘৰে ঘৰে আমাৰ সকলো আমাৰ সৰু ল'ৰা ছোৱালীৰ লগতে আমাৰ ডেকা বয়েষ্ঠ লোকসকলৰ লগত আমি আহ তাল আহ তাল আদি বজাই আমি অ ঘৰে ঘৰে গৈ ঠগি বাগো গতিকে এই বিহুত আমাৰ এনেদৰণ এনেদৰে আৰু ৰং তামচাৰ মাজেৰে এই বিহুটো আমি পালন কৰা আমি পালন কৰো বা আমি পালন কৰা আমি দেখিবলৈ পাওঁ আৰু তুমি কলাই যে অ বহাগ বিহু আমাৰ চতৰ সংক্ৰান্তিৰ দিনা আমাৰ উদযাপন কৰা হয় বা আৰু স সেইদিনা আমাৰ আহ ৰাতিপুৱা বিহুৰ আগদিনা আমাৰ গৰু বিহু চতৰ সংক্ৰান্তিৰ দিনা বা সেই গৰু বিহুৰ দিনা আমাৰ ধৰি লোৱা ঘৰৰ লোকসকলেই হওক বা আমাৰ ওচৰ চুবুৰীয়াৰ লোকসকলে গৰুক নৈ জান-জুৰি বিল আদিত লৈ যায় গৰুক লাও বেঙেনা খুৱাই দীঘলতি পাটৰে কোবাই গৰুক গা ধৱা হয় আৰু গধূলি আমাৰ গোহালি ঘৰত চাকি বন্তি ধূপ ধূনা জ্বলাই গৰুক নতুন বগাৰে আমাৰ বন্ধা হয় আৰু পিছদিনা মানুহ বিহু মানুহ বিহু বুলি ক'লে আমাৰ অ পৌৰাণিক যুগৰ পৰা চলি অহা যিটো প্ৰথা সেইটো হৈছে আমাৰ ধৰি লোৱা আত্মীয় লোকৰ মাজত যিটো আমাৰ আদান প্ৰদান বা আমাৰ ধৰি লোৱা কাপোৰ কানি আমাৰতিয়াই প্ৰ সেইটো আমাৰ কৰা আমি দেখিবলৈ পাও বা আমিও দিওঁ লগতে আমাৰ সৰুৱে দাম ডাঙৰক সেৱা সৎকাৰ কৰাৰ লগতে আমাৰ ডাঙৰেও সৰুক আশীৰ্বাদ দিয়ে লগতে আমাৰ ধৰ্মীয় অ অ প্ৰাংগনত নামঘৰ আদিত বিভিন্ন নামদি নন বিহু বা বিভিন্ন অনুষ্ঠানেৰে এই বিহুতটো আমি উদযাপন কৰোঁ লগতে অ আমাৰ এই বিহু এই বিহুত আমাৰ আহ ৰং ধেমালি বা এই বিহু আমি সাত দিনলৈকে আমি উদযাপন কৰো বা আমাৰ আগৰ দিনৰ পৰা চলি অহা এক নিয়ম যেনেকৈ আমি সাত এই বিহুৰ সাত দিনত আমাৰ হাতবিধ আমাৰ অ বনৰীয়া আমাৰ শাক পাচলি আমি খোৱা দেখিবলৈ পাও বা আমিও খাওঁ লগতে আমাৰ আহ ব আহ যিটো আমাৰ বিহু নাচ সেই বিহু নৃত্যটো আমি ঘৰে ঘৰেই হওক গৈ হুঁচৰি লগতে আমাৰ অন্যান্য ঠাইবোৰত আমি কৰা কৰো বা আমি কৰি দেখিবলৈ পাও গতিকে আহ তুমি মাঘ বিহুৰ বিষয়ে কি কোৱা
হয় হয় মই মাঘ বিহু মানে কি মাঘ বিহু হৈছে ভোগালী বিহু যেতিয়া আমাৰ শস্যৰ পথাৰৰ পৰাই উম শস্যবোৰ চপোৱা হয় চপোৱা হোৱাৰ পিছত সেইবোৰেৰে এসাঁজ নতুন শস্যৰে নতুন ধা নতুন শস্যৰে এসাঁজ খাওঁ বুলি মাঘ বিহু আৰম্ভ হ পালন কৰা হয় সচতৰ শেষৰ দিনা মা মা মানে পালন কৰা হয়। কাৰণ ভগা মাঘ বিহুক সেইবাবে ভোগালী বিহু বুলি জনা যায় মানে সকলোবোৰ শস্য চপোৱা হয়। ত পিছত সেইবোৰ আেৰে আমি এসাঁজ খা খোৱা বা ভালদৰে এসাঁজ খোৱাকে ভোগ কৰাকে ভোগ কৰাৰ বাবে আমি সেই সেই বিহুটোক ভোগালী বিহু বুলি জানো। বি সেই পোহৰ শেষৰ দিনা বা পোহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু আৰম্ভ হয় বুলি আমি জানো, সেইদিনা আমাৰ উৰুকা-উৰুকা বুলি কোৱা হয়। যি ল'ৰা-ছোৱালী বা ডেকা বন্ধুসকলে লগ হৈ আমাৰ ৰাজহুৱা ভাৱে এটি ভেলৰি ঘৰ ভেল্লা ঘৰ বনোৱা দেখা যায় সেই ঘৰ ত আমি ৰাতি থাকো বা এ সেই ঘৰটোত লগে ভাগে এসাঁজ খাওঁ বা আমাৰ হ সেই বিহুতৰ বিহুৰ সময়ত সেই বিহুৰ সময়ত আমাৰ পৰিয়াল বৰ্গ বা আমাৰ দুৰ দূৰণিত থকা দাদা বন্ধু বা দাদা বা ঘৰৰ সম্পৰ্কীয় বৰ আহি এসাঁজ লগে ভাগে খোৱা দেখা যায় সেই সেইদিনা আমাৰ উৰুকা বুলি কোৱা হয় তাৰ উ ফিৰাৰ দিনা আমাৰ মানুহ ফিৰাৰ দিনা আমাৰ মেজি মেজি ৰাজহুৱা অনুষ্ঠানত মেজি জ্বলোৱা বা ঘৰৰ ঘৰ ঘৰতে নিজে বনাই মেজি জ্বলোৱা দেখা যায়। সেইবোৰ সেইবোৰ মেজি জ্বলা দেখা যায় তাৰ পিছত মেজিৰ। জ্বলোৱাৰ পিছত গা পা ধুই আহি মেজি জ্বলোৱা হোৱাৰ পিছত আমাৰ আজি আগৰ দিনৰ ৰজাসকলে বনোৱা ৰং ঘৰ আহোমৰ দিনত বনোৱা ৰং ঘৰত উঠি ৰজাসকলে আমাৰ বিভিন্ন জুজ যেনে ম যুজ বিহু নৃত্য বা কুকুৰা যুঁজ এইবোৰ চোৱা দেখা গৈছে আজিকালিও সেইবোৰ হয়। বাৰু আমাৰ ৰংঘৰৰ তলত আগৰ দিনত এইবোৰ বেছি হোৱা দেখা গৈছে। এই ৰংঘৰৰ বাকৰিৰ পৰা আমাৰ মাঘ বিহুৰ দিনা আমাৰ আমাৰ এইবোৰ ৰজাসকলে, এইবোৰ ওপৰত উঠি আমাৰ যিবোৰ আমোদজনক কাৰ্য যেনে খেল-ধেমালিবোৰ বা বিহু নৃত্যবোৰ চাইছিল। ঠিক সেইদৰে আমাৰ মাঘ বিহু, এ আমাৰ এটি কৃষিভিত্তিক উৎসৱ বুলিয়ে জানো, কাৰণ এই কৃষি যেতিয়া আমাৰ ধানবোৰ চপোৱা হয়, তাৰ পিছতে মাঘ বিহু আৰম্ভ হয়। তোমাৰ, এনেই তোমাৰ ভাল পোৱা বিহুবিধ কি?
হয়-হয়, মোৰ ভাল পোৱা বিহুটো হৈছে মোৰ মাঘ বিহু, ক'বলৈ গলে। কাৰণ সেই বিহুটোত আমি খোৱাই একমাত্ৰ প্ৰধান বুলি ভাবো, গতিকে ক'বলৈ মাঘ বিহুৰ বিষয়ে ক'বলৈ গ'লে তুমি ক'লাই যথেষ্ট, লগতে মইয়ো কওঁ যে আমাৰ আহ, পুহ মাহৰ সংক্ৰান্তিৰ দিনা আমাৰ আহ, মাঘ বিহু উদযাপন কৰা হয়। লগতে আমাৰ বিহুৰ আগদিনা আমাৰ উৰুকা উৰুকা, আহ আৰু সেইদিনা আমাৰ আহ, ৰাতি সকলোৱে একেলগ হৈ ঘৰৰ লোকসকল বা আত্মীয় লোকসকল আহ, এক একেলগ হৈ আমি এসাজ খাওঁ, আৰু পিছদিনা আমাৰ যি গৰখীয়া ল'ৰা সকলে হওঁক বা আমাৰ ঘৰৰ লোকসকলে যিটো আমাৰ, অ মেজি আমাৰ বনাই, সেই মেজিটো আমি জ্বলাই দিওঁ পিছদিনা বা তাত আমি ধৰি লোৱা আমাৰ মাঘ বিহুত আমি অ, দেখিবলৈ পাওঁ যে সেই-সেই বিহুটোত আমাৰ লাৰু, পিঠাই একমাত্ৰ প্ৰধান। অ, আৰু বা আমি সেই লাৰু, পিঠাবোৰ আমাৰ যি আত্মীয় লোকৰ ঘৰত গ'লে বা অন্যান্য মানুহৰ ঘৰত গ'লে সেই সেই লাৰু, পিঠাবোৰ আমাৰ আগত উলিয়াই দিয়ে। খাবলৈ, গতিকে সেই লাৰু, পিঠাবোৰ আমাৰ খোৱাৰ আগতে সেই ভেলাঘৰত আমি পোন প্ৰথমে তাত আমি পেলাই দিওঁ বা আমি তাত দি আমি সেৱা কৰো, যাতে তে এই বিহুটো আমাৰ ভালদৰে যায়। লগতে আমি অ, এই বিহুটোত আমাৰ সৰুৱে সৎ ডাঙৰক সেৱা সৎকাৰ কৰাৰ লগতে আমাৰ ধৰ্মীয় অনুষ্ঠান বোৰ বা ধৰ্মীয় প্ৰাংগন যেনে, নামঘৰ আদিত আহ এইবোৰ আমাৰ উদযাপন কৰা হয়, গতিকে এইয়া আৰু যিহেতু বিহুটো আমাৰ দেহ মনৰ লগত অতঃপ্ৰত ভাৱে জড়িত, এই বিহুতো আমি সকলোৱে আৰু উদযাপন কৰাটো অত্যন্ত জৰুৰী অ গতিকে অ ঠিক আছে বাৰু মই বিহুৰ বিষয়ে আপোনাৰ লগত কথা পাতি ভাল লাগিল।
ভাল মোৰো ভাল লাগিল আৰু কিছু কথা জানিব পাৰিলো নজনা কথা, ধন্যবাদ-ধন্যবাদ।